হেল্ল' হয়।
হেল্ল'?
হয়, শুনিছে নে?
অফ শুনিছো শুনি
অ' শুনি আছো।
কি
খবৰ খাতি ভালে বাৰু, অকমান গা বেয়া হোৱা আছিলে তেতিয়া ভাল হৈছে বাৰু।
আপোনাৰ ভাল নহয়?
অঁহ মোৰো সেই অলপ জ্বৰ জ্বৰ লাগি আছিলে বাৰু গাটো। ইমানো ভাল নহয়।
অঁ অঁ।
উম কি কৰিছে আপুনি? অ অ কি কৰি আছে আপুনি?
মই এনেইহে বহি আছিলো, আপুনি কি কৰিছে?
অ মই এইয়া এই অকমান নিউজটো উলিয়াই ললো। নিউজটোকে চাই আছিলো, উম তাকে বহুত দিন অ তাকে বহুত দিন হ'ল বোলো আপোনালৈ ফোন কৰা নাই, আজি বহুত দিনৰ মূৰত এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অ' অ' ভালেই কৰিলাই, তাকে
হয় হয়, বিষয়টো আমাৰ কথা পাতিবলগীয়া বিষয়তো মানে এনে ধৰণৰ হব, কি আমাৰ মানে জীৱনত সঞ্চয় কৰাটো মানে প্ৰয়োজন হয় ন নহয়? মানে সঞ্চয় কৰাতটো জৰুৰী হয় নে নহয় তাৰ ওপৰত পাতিম বুলি ভাবিছো, বিষয়টো কেনে হ'ব বাৰু।
অ' অ' ভালেই হ'ব বাৰু দেই, ভাল বিষয় এটাই ভ
হ হয় হয়, অ', তেতিয়াহলে আপুনি প্ৰথমে কওঁকচোন বাৰু মানে আমাৰ আমি সঞ্চ কৰিব লাগে নে নালাগে কওঁকচোন বাৰু অলপ।
অ আমি অ আমি সঞ্চয় কৰিব লাগে বাৰু, সেইটো
হয়।
ধৰক এতিয়া আমি আগলৈ যদি মানে ধৰক কিবা বিপদ এটা হয় আৰু এতিয়া মানে এতিয়াাল লৈ যাওঁ আগতে যদি মানে কিবা ধৰক ডাঙৰ বিপত্তা হয় পইচাৰ প্ৰয়োজন হয় তেতিয়াতো আমি ধৰক ঘপক কে পইচা মানে যোগান ধৰিব নোৱাৰো ন, তেতিয়া যিখিনি মানে পইচা আছিল সেইখিনিৰ পৰা মানে আমি সেই বিপদটোৰ পৰা হাত সাৰিব পাৰিম আৰু।
হয় হয় একদম ঠিক কথা কৈছে আপুনি হয়। আচলতে আমি প্ৰতিজন মানুহে সঞ্চয় কৰাটো একদম প্ৰয়োজনীয় কথা বুলি মই ভাবোঁ। কাৰণ আপুনি এতিয়া যেনেদৰে ক'লে আপোনাৰ যদি ভৱিষ্যতলৈ কিবা এটা মানে বিপদ হৈ যায় ডাঙৰ বিপদ হৈ যায় তেতিয়া মানে আমাৰ আমি যদি সঞ্চয় যদি কৰো আমিত মানে সঞ্চয় কৰি ৰাখিলে মানে টকা পইচা সঞ্চয় কৰি যদি আমি ৰা খিম, তেতিয়া সেই টকা পইচাৰ আমি সেই বিপদটোৰ পৰা মানে মুক্তি লাভ কৰিব পাৰো আচলতে।
উম হয় হয়।
আপোনাৰ এতিয়া মানে ক'বলৈ গলে কি হয় হয় হয় আপুনি এতিয়া যেনিবা আপুনি হাজিৰা কৰে, আপুনি মানে আপোনাৰ চৰকাৰী চাকৰি নাই, কিন্ত আপুনি হাজিৰা কৰে দে', আপুনি যদি এতিয়া হাজি জিৰা কৰা যদি পইচাটো মানে পায় যদি পাঁচশ টকা আপুনি যদি পাঁচশ টকাৰে যদি উ পাঁচশ টকা হওঁক, চাৰিশ টকা যদি আপুনি যদি খৰজে কৰি দিয়ে তামানে সেটো একদম বেয়া কথা কাৱণ উ কেলৈ অ' মানে যেতিয়া হাজিৰা কৰা মানুহজনৰ কি হয়, কাৰণ তেওঁ ভৱিষ্যতলৈ যেতিয়া বুঢ়া হ'ব তেতিয়াতো তেওঁটো জীয়াই থাকিব লাগিব আৰু তেওঁ জীয়াই থাকিবলৈ হ'লে তেওঁ পইচা, টকা পইচা প্ৰয়োজন হ'ব আৰু তেতিয়াহে তেওঁ জীয়াই থাকিব পাৰিব। সেইবাবে মানে যেতিয়া মানে পাঁচশ টকা যদি হাজিৰা কৰি পায়, তেওঁ যদি তিনি শ টকা যদি আপোনাৰ জমা কৰি যায়, সঞ্চয় কৰি যায়, তেতিয়া আপোনাৰ নিজৰ মানে ভৱিষ্যতৰ মানে আচলতে ভাল হ'ব কথাটো, বুজি পাইছেনে বাৰু? হয়, হয় তেতিয়া মানে লোকৰ আগত মানে হাত পাতিব লগীয়া নহয়, নহ'বগে। সেইটো মানে হেটো একদম ডাঙৰ কথা। কাৰণ নি নিজৰ ভৰিত মানে থিয় হৈ খাই থাকিব পৰা মানে শক্তিটো থাকেগে, আৰু এতিয়া এটা কথা কি হয় আমাৰ এই আপুনি চাবচোন এই মানে এ বাৰিষা দিনত এ পৰুৱাবিলাক চাবচোন পৰুৱাবিলাকে কি কৰে এ এনেকে চাউল হওক মানে তেওঁলোকে খোৱা বস্তু বোৰো মানে পৰুৱা বিলাকে একদম সঞ্চয় কৰি যায়। গম পাইছে ন হয় হয় মানে পৰুৱাৰ সেই লক্ষণতটো আছে মানে পৰুৱাই মানে সঞ্চয় কৰিব পাৰে, আৰু আমাৰ মানুহেও তেনেদৰে মানে সঞ্চয় কৰিব শিকিব লাগে। কাৰণ এতিয়া মই এতিয়া নৱ নতুন প্ৰজন্মটোৰ কথা কৈ ছো অ' তেওঁলোকে মানে সৰু ল'ৰা-ছোৱালী বিলাকে কি কৰে, এতিয়া মানে প্ৰথমে পঢ়ি পিছে আৰু বিদ্যালয়ত পঢ়িছে, তাৰ পিছতো তেওঁলোকেটো উচ্চ শিক্ষাৰ বাবে এখন ভাল বিশ্ববিদ্যালয়লৈতো যাব লাগিব। হয় নহয়? তেতিয়াতো তেওঁলোককতো মানে পইচাৰটো বহুত প্ৰয়োজন হ'ব তেতিয়া তেওঁলোকে পইচা ক'ত পাব, সেইবাবে যেতিয়া মানে সৰু হৈ থাকে সেই তেতিয়াৰ পৰাই যদি তেওঁলোকে এটকা দু দুটকাকে যদি জমা কৰি যায়, সেই পইচাটো তেওঁলোকে মানে হেই পঢ়িবলৈ মানে তেওঁলোকে ভাল হ'ব, তেওঁলোকৰ মানে সুবিধা হ'ব আচলতে ক'বলৈ গ'লে। উ, উ। তাকে মানে আৰু মানুহৰ বহুত সপোন থাকে, হেই সপোনবোৰ মানুহে মানে একেদিনা পূৰ কৰিব নোৱাৰে। সেইবাবে তেওঁ, মানুহে যদি সঞ্চয় কৰি যায় টকা পইচা, সেই টকা পইচাই তেতিয়া মানুহে মানে নিজৰ সপোনটো অ' বাস্তৱ কৰিব পাৰে আচলতে। সেইবাবেও মানে আমাৰ সঞ্চয় কৰাটো মানে বহুত জৰুৰী বুলি মই ভাবোঁ।
উ হয়, হয়।
তে আৰু, আও কওঁকচোন বাৰু অলপ আপুনি।
অ' আপুনি ঠিক কথাখিনিয়ে কৈছে। বাৰু আৰু আপুনি যি ক'লে পৰুৱা কথা পৰুৱাই, আ পৰুৱাই আচলতে বা ৰিষা হোৱাৰ আগতে উ মানে খাদ্য বস্তুখিনি আচলতে সঞ্চয় কৰি ৰাখে।
হয়, হয়।
আৰু তেওঁলোকে মানে ভৱিষ্যতৰ কাৰণে আগতিয়াকে সতৰ্ক হৈ থাকে।
হয়, হয়।
অ' আৰু যে আপানালোকে, আপুনি ক'লে যে এ ছাত্ৰ-ছাত্ৰীস, ছাত্ৰ-ছাত্ৰীসকলে যি কথা যি ক'লে আচ আচলতে ছাত্ৰ-ছাত্ৰীসকলে এই সঞ্চয় কৰা উ মানে চ-সঞ্চয় কৰিবলৈ শিকিব লাগে আচলতে।
হয়, হয় শিকিব লাগে হয়।
আৰু ধৰক আপুনি ক'লেই এতিয়া তেওঁলোকে এতিয়া যিখিনি ধৰক উ মানে যিখিনি সৰু সৰু ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকেতো আগলৈ গৈ আ ধ-ধৰক ডাঙৰ ডিগ্ৰী লাইনত বা তেওঁলোকে মানে যি পঢ়ো বুলি ভাবে সেইবোৰ পঢ়িবলেটো আপুনি জানেই যথেষ্ট পৰিমানৰ টকা পইচা খৰচ হয়। অ' আৰু কিছুমান মানুহতো মানে আৰ্থিকভাৱে সবল থাকে, তেওঁলোকৰ মানে একো মানে একো দিগদাৰ না থাকে কিন্তু যিসকল মানে আৰ্থিক ভাৱে মানে অলপ দুৰ্বল হয় তেওঁলোকক তেওঁলোকেতো ঘপকৈ ইমান খিনি ধৰক পইচা মানে পা, পইচা-পাতি তেওঁলোকে দিব নোৱাৰে। তেতিয়াতো সঞ্চয় ব্যৱস্থাটোৱে মানে-মানে তেওঁলোকক ভৱিষ্যতলৈ সহায় কৰিব।
সহায় কৰিব হয় হয় আপুনি একদম ঠিক কথা কৈছে এইকেইটা, আৰু মানে কি হয় আমাৰ আজিকালি মানুহে কি কৰে, যিমানটো পই টকা পইচা মানে অৰ্জন কৰে, মানে কবাৰ পৰা পাই তেওঁলোকে গোটেই পইচাটো খ মানে খৰচ কৰি পেলাই সেইটো আচলতে একদম বহুত বেয়া কথা আৰু, কিন্তু আৰু এটা কথা হ'ল কি গম পাই নে, এতিয়া আপুনি ধৰি লওক আপুনি এতিয়া পাচশ টকা এটা পালে হাজিৰা কৰি আপুনি পাঁচশ টকা এটা পালে, সেই যদি পচশ টকাটোৱে যদি আপুনি, আহ সঞ্চয় কৰিবলৈ বিচাৰে সেইটো আচলতে সঞ্চয় নহয় কিন্তু। সেইটো আচলতে কৃ, সেইটো কৃপনৰ লক্ষণহে হ'ব আচলতে। সঞ্চয় বস্তুটো কি? তেওঁলোকে বৰ্তমানেও মানে সুখত থাকি ভৱিষ্যতলও যাতে সুখত থাকিব পাৰে সেই কথা চিন্তা কৰিহে মানে সঞ্চয় ব্যৱস্থাটোৰ ল'ব লাগে।
উ হয়, হয়।
এতিয়া কি হয়। আ আচলতে কি হয় মানে আ সঞ্চয় মানে আপোনাৰ হেৰি অকল টকা পইচাই নহয়, সঞ্চয় মানে হ'ল আপোনাৰ তাত বন্ধুত্বও থাকিব পাৰে কাৰণ বন ধুত্ব মানে আজিকালিৰ দিনততো এজন ভাল বন্ধু পোৱাটোতো বহুত মানে টানেই হৈ গৈছে। এজন ভাল বন্ধু যদি থাক কে সেই বন্ধুজনক মানে আপুনি তেতিয়া পিছলৈ যদি কিবা বিপদত পৰে সেই বিপদৰ পৰা উদ্ধাৰ কৰি কৰিবলৈ সেই বন্ধুজনে আপোনালোকক সহায় কৰিব সেই বাবেও মানে সে এজন ভাল বন্ধু মানে-মানে লগত ৰখাটো প্ৰয়োজন বুলি মই ভাবোঁ। উম, উম, আৰু এ এটা কথা হ'ল কি, আহ চব বস্তু কিন্তু সঞ্চয় কৰিব নোৱাৰে আকৌ সেইটো কথা গম পাই নে আপুনি? মানে, এতিয়া ধৰি লওক, আপুনি আমাৰ প্ৰকৃতিৰ পৰা এইবোৰ ফল মূল হওক শাক পচলি হওক সেইবোৰ আমি সঞ্চয় কৰি ৰাখিব কাৰণ সেইবোৰ প্ৰকৃতিৰ ফল প্ৰকৃতিৰ শাক পাচলি সেইবোৰ মানে বেয়া হৈ যাবই, আমি যিখিনি আৰু আজিকালিতো এটা ভাল উপায় ওলালে বেংকৰ যি ব্যৱস্থা বেংকত গৈ ধুনীয়াকৈ পইচা ট পইচা সঞ্চয় কৰি ৰাখিব পাৰি তাতো একদম পুৰা নিৰ্ভৰ মানে আচলতে টকা পইচা আহ মানে সঞ্চয় কৰি ৰাখিব পাৰে। কথাটো বুজি পাইছে আৰু কি হয় আজিকালি এ আপুনি এটা কথা চাবচোন এ এঘৰ মানুহত যেনিবা আপোনাৰ ছোৱালীজনী বা তিনিজনীমান আছে দেই, সেই সেই তিনিজনী ছোৱালী ছোৱালী যদি বিয়া দিবলৈ আপোনাৰ বহুত টকা পইচাৰ মানে প্ৰয়োজন হয় তেতিয়া মাক দেউতাকে কি কৰে সঞ্চয় কৰি ৰাখে কিন্তু টকা পইচা সি বিয়াৰ কাৰণেও মানে টকা পইচা সঞ্চয় কৰি ৰাখে।
উম উম হয় হয়।
দেখিবলৈ পাও মানে, তাকে আপুনি আৰু দুই এষাৰ কথা কওকচোন তাৰপ সামৰি দিম আৰু।
অ আপুনি সেইখিনি ঠিক কথা কৈছে বাৰু আৰু যি আপুনি কলে যে কিছুমান মানুহে মানে দিনত পাঁচশ টকা পায় আৰু পাঁচশ টকাটোয়ে যে সঞ্চয় কৰি ৰাখে। সেইটো আচতে সঞ্চয় নহয় এইটো আপুনি ঠিক কথা কৈছে আচতে অ আৰু আৰু মানে ধৰক কিছুমান এচা মানুহ এনেকুৱাও থাকে তেওঁলোকে যিমানটো পৰিমাণৰ মা মে পইচা তেওঁলোকৰ হাতত থাকে তাতকৈ অধিক তেওঁলোকে খৰচ কৰে। উ হয়।
উম তাকে আপুনি এতিয়া সেইটো মানে আমি আচলতে কথাটো বুজি পোৱা উচিত মানে সঞ্চয়তটো আমি কিয় কৰিব লাগে কাৰণ আমাৰ নিজৰ ভৱিষ্যতোৱে মানে তেতিয়া ভাল হ'ব সঞ্চয় যদি আমি কৰিবলৈ শিকো কাৰণ আপুনি যেতিয়া বুঢ়া হব আপোনাক কোনে চাব? আপুনি আপোনাৰ যদি সঞ্চয় কৰি যদি টকা পইচা যদি ৰাখে সেই টকা পইচা আপুনি আৰামত সেই বুঢ়া বয়সতো পাৰ হৈ পাৰ কৰি যাব পাৰিব আচলতে হয় নে নহয় বাৰু। মানে নিৰ্ভয় মনেৰে মানে একদম কাৰোলৈ হাত নপতাকে আপুনি জীয়াই থাকিব পাৰিব সেইটো আচল কথা। আচলতে আমাৰ মানুহৰ কাৰণে আৰু জীৱ জন্তুও সঞ্চয় কৰে সেইটো আমি মই কৈছিলোৱে পৰুৱাৰ উদাহৰণটো দিছিলোৱে বাৰু। ঠিক তেনেদৰে আমাৰ সক সকলো মানুহে মানে সঞ্চয় কৰিব শিকিব লাগে, কাৰণ আহ আজিকালি কি হৈছে মানুহ বিলাক কে মানে আজিকালি তে মানে টকা পইচা একদম পুৰা খৰচ কৰি দিয়ে যিমান পাই সিমান কিন্তু সেইটো ব বেয়া কথা বহুত বেয়া কথা মানে
হয় হয়।
সেইয়াই আৰু আপোনাৰ লগত কথা পাতি আজি ভালে লাগিল নজনা দুই এটা কথাও জানিব পাৰিলো। তাকে এ বেলেগ এদিনা বেলেগ এটা বিষয় লৈ আকৌ আপোনালৈ ফোন কৰিম বাৰু বাকী আজিলৈ হ'ব দিয়ক। উম উম হ'ব।